শুনি আছো। অ' অ'। তই এতিয়া মোক বুজাবি বডি ডিকম কেনেকে কৰে?
অ' এতিয়া বডিৰ ডিকম কৰিবলৈ, প্ৰথমতে তই নিজৰ মেইনটেনেঞ্চ কেলৰি উলিয়াই ল'ব লাগিব
মেইনটেনেন্ঞ্চ কেলৰি কেনেকা ওলায়?
তোৰ ধৰি বডি ৱেইট কিমান? চেভেনটি কেজি ধৰি ল। তাৰ হিচাপত নিজৰ মেইনটেনেঞ্চ কেলৰি উলিয়াই ল'ব পাৰিবি। সেইটো তই গুগলত মাৰিলে ওলাই যাব, কেলৰি কেলকুলেটাৰ বুলি তাত মাৰিলে ওলাই যাব।
কেনেকে পাত্তা পাম মই এইটো? কিবা - কিবা ইনটু কৰিব লাগে নাই কিবা
অ' তেনেকাই কিবা থাকিব। তেতিয়া মানে তোৰ মেইনটেনেঞ্চ কেল'ৰি ওলাই যাব অ মেইন বস্তু টো হ'ল তোৰ যদি ফেট বাৰ্ণ কৰিব লাগে তো কাৰণে প্ৰ'টিন ইনটেক ভাল হ'ব লাগিব।
উম।
মানে প্ৰ'টিন ইনটেক নহয়, বা কাৰ্বচ কম কৰিব লাগিব প্ৰটিন বেছি কৰিব লাগিব কাৰ্বৰ সং, কাৰ্বৰ জেগাত। ঠিক আছে?
আচ্ছা
সেইটোৱে। আৰু কি কয় তোৰ এক্সাৰচাইজ লাগিব আৰু তোৰ যোনটো মেইনটেনেঞ্চ কেলৰি থাকিব, দুহেজাৰ
অ'
দুহেজাৰ যদি মেইনটেনেঞ্চ কেল'ৰি থাকে, তই খাব লাগিব ওঠৰশ
আচ্ছা মানে তাতকে কমাই খাব লাগিব?
দুহেজাৰ থাকিলে ওঠৰশ, ওঠৰশ। অ'। মানে দুশ গ্ৰাম- দুশ কম কৰিব পাৰ'। আৰু যদি বেছিও কম কৰিব পাৰ'। কিন্তু বেছি কম কৰিলে তোৰ মাছল লছ হোৱাৰ চাঞ্চ আছ চাগে এই কাৰণে
আচ্ছা, মানে দুশ ছুইট স্প'ট হয় আৰু।
উম, দুশএ ছুইট স্প'ট। আৰু টোপনিতো ভাল কৰিব লাগিব, মাছল বিল্ডিঙৰ কাৰণে ফেট বাৰ্ণৰ কাৰণে।
টোপনি এটলিষ্ট কিমান আৱাৰ?
এটলিষ্ট মানে, চা, মই পাৰ্ছনেলি, মোৰতো‌ চা। মোৰ ছিক্স‌ আৱাৰছ বা ছিক্স আৱাৰ থাৰতি মিনিটছতে ম‌ই ব'ডিটো ৰিক'ভাৰ ফিল কৰোঁ। তাতছে যদি বেছি শুও, ঠিক আছে, ধৰিবা আঠ ঘণ্টা ঘন্টা শুলে মোৰ অ' মাথা ঘুৰাই, তেনেকা টাইপ হৈ যায়। কিন্তু সাত ঘন্টা মানে সাত ঘন্টা বেষ্ট আৰু পুৰা পাৰফেক্ট। এতিয়া তোৰ কথা। কিমান শুৱ' তই? তোৰ টোপনতছেও বেছি মানে কিমান দিপ- দিপশ্লিপত গৈছ গম পাইছ? তোৰ যদি এঘন্টা শুইছ, ঠিক আছে। কিন্ত তই‌ মাজত দুই-তিনিবাৰ সাৰ পাইছ। তে সেইটো তোৰ ঠিক নহ'ব, গম পালি? কিন্তু যদি তই ধৰি‌ ল', পাঁচ ঘন্টায়ে শুইছ, কিন্তু পুৰা দিপশ্লিপ দিছ, সেইটো বেছি‌ ইফেক্টিভ হ'ব।
মানে পুৰা সাৰ নোপোৱাকে ন', একদম?
উম, আৰু দশটা বজাৰ পিছত তোৰ, দশটা বজাত যেতিয়া আমি শুই দিওঁ ঠিক আছে,
অ'।
তোৰ বোডিয়ে হৰমন ৰিলিজ কৰে ঠিক আছে। টোপনিত, সেই তেতিয়া মানে তোৰ আৰু বোডিয়ে- অভিয়াছলি বোডিয়ে নিজকে ৰিপে- পে- ৰিপেয়াৰ কৰে ন'?
উম, সেইটো হয়।
ফিউল লাগিব ন', তোৰ তো ষ্ট'ৰড ফেটছবোৰ ইউজ কৰ
আচ্ছা।
তই যদি জল্দি শুৱ, কিন্তু তই যদি ধৰিবা, দুটাত শুই আছ' বা বাৰটা- বাৰটা এটাত
উম। হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'?
হেল্ল' কিবা শুনিছোঁ।
অ' এতিয়া শুনি আছোঁ।
অ, অ, কি কৈ আছিলি টোপনিটো? হেল্ল'?
হেল্ল'!
শুনি আছো
অ অ আছো আছো
অ অ
মইতো এইটো কৈ আছিলো মানে মোৰ এজন এথলিট এথলিট মানে দাদা এজন আছে আৰু ত সি কৈছে, ত টোপনিতো তোৰ পইঞ্চৰ হিচাপত বাৰ্তা মানে সেই ডিভাইডেড থাকে, দছটাৰ পৰা বাৰটালৈ ধৰিবা চাৰি পইণ্ট
উম
বাৰটাৰ পৰা দুটালৈ তিনি পইণ্ট
উম
তাৰ পৰা তোৰ ৰাতিপুৱা এ চাৰিটা লেকে ওৱান পইন্ট ফাইভ কক পাবি পাৰ আৱাৰচ দিব।
আচ্ছা
অ
এনে পইঞ্চচতো ডিভাইড থাকে নেকি?
এক চেকেণ্ড ৰহ
উম
হেল্ল'
হেল্ল'
অ বাকী ত অ বাকী কেলৰি কাউণ্টাৰৰ এইটো ৱেইটটো যেন এইটো যেন পায় যেন। বেগিং মছিন কিচন বেগিংষ্কেল এটা লয় লবি আতা হিচাপত
প্ৰটিন ইনটেক কিমান ৰাখিব লাগে
এইটো তোৰ বডি ৱেটৰ অঁ কিমান তোৰ তোৰ বডি ৱেইত ইনটো তু কৰি দে
আত্ছা
নাই তোৰ যদি ছেভেন্টি হয় ওৱান ফৰটি গ্ৰামছ অফ প্ৰ'টিন ওৱান ফৰ্টি নকৰিলেও মিনিমাম হাণ্ড্ৰেড হাণ্ড্ৰেড টুৱেন্টিটো কৰিব লাগিব আৰু।
উম মোৰ বৰ্তমান ৱেইততো চিস্কটি কিমান চিস্ক থ্ৰী ছিস্ক নিচিক্সটি চেছেভেন চিক্সটি চেভেন আছিল।
অ চেনটোযে ফৰটিনৰ ফৰ ওৱান নহব চিস্কিটি লেক ৱান ৰ্থাৰটিনৰ ৱানৰ্থাৰ্ ফ'ৰ গ্ৰাম চ প্ৰটিন লাগিব।
আচ্ছা।
ত মই তোক চা, ৰাতিপুৱা পঁচিশ গ্ৰাম প্ৰটিনৰ মই ধুনীয়াকে এটা কৈ আছো।
উম।
কণী দুটা ললি।
উম।
তাৰ লগতে ৰুটি দুখন লৈ ললি। আৰু পিনাট বাটাৰ এক চামুচ। ত পঁচিছ গ্ৰাম প্ৰ'টিন তাতে পাই যাবি।
ৰুটি বনাবও কেনেকে।
হা।
ৰুটি বনাবও কোনে।
ৰুটি নহলেতো এইটো অটচ কিনি লবি।
উছে কিনিব লাগে তাকে ভাবি আছো।
গাখীৰ মিলা তিতাটো তো তোৰ চাগে থাৰ্টি গ্ৰাম ওচৰা ওচৰি হৈ যাব।
অ মানে দিনটো যদি ইমানখিনি কনজিউম কৰো হৈ যাব ন।
উম, সেইটো কনজিউম কৰিলে তাৰ পৰা। জিম আহিলি জিমৰ পৰা ঘৰত গৈ তেতিয়া তই আকৌ কণী দুটাৰ লগত ভাত খাই দিলি।
আহ।
উম আকৌ কেতিয়াবাতো মাংস সাংস থাকেই যে।
সেইটো হয়।
ত্ৰিশ টকা মাংস। খইট কৰি দিবি দেই।
উম সেইবাবে যেন পাই।
বাকি মাছ চাছো খালি।
সিমান হয় ন বহুত কম হোৱা মই।
পাই নাই ন
এই দূৰ হয় আৰু।
কি চলটো জয়ন্ত কাৰণে অ ওলাব লাগিব।
ফিচ হলেতো কিছুমানে টেবলেট কিনে।
অ এইটো মাছ খালেই হৈ যায়।
কিছুমান মানে কোন গম পাইছো অ।
গম পাইছ গম পাইছ।
বনা বিল্ডাৰ
বনা বিল্ডাৰ বনা বিল্ডাৰ লাগিব?
ফিছ অইল কি নে মেগ্নেশিয়াম টেবলেটছ কি? কি নিকিনে সি? আৰ আৰ লগতে? পেটলাক ছাজেষ্ট কৰো সেইবোৰ সি।
উম সিটো বেগীনাৰ হয় বে বেগিনাৰটো ইমান ছাপ্লিমেণ্ট লবলে ছাজেষ্ট কৰিছে সিথৰে না বডী বিল্ডিং খেলিব সি
আৰু লগতে নিজেও ছাপ্লিমেণ্ট লৈনো কোন চা তাৰ ফিজিক কিমান ভাল বে।
উ সেইট তোৰ মেইনটো হল তোৰ কাঞ্চিষ্টেন্সী ট্ৰিনিং শ্লিপ বাকী খোৱাটো আৰে কিছু কিমানে তো দালি ভাত খাই দেখোন বডী বনাই দিয়েগে।
সেইটোও হয় বাৰু বাট প্ৰটিন ইনটেকটো কেনে কমপ্লিট হয় সুধা দালি ভাতত কেনেকে? প্ৰটিন ইনটেক কম
নাজানো আৰু কিন্তু মানে তোৰ চাই যেতিয়া তই মানে এক্সেছ কাৰ্ভ খাবি হা হয় তোৰ ফেট ফেট ধৰিব অকল হা ফেট থাকি যাব কিন্ত তোৰ যেন বডী ৰিকভাৰী পিকত গুচি যাবগে মই যেতিয়া তোৰ বাল্কিঙত আছিলো?
অ
মোৰ বড ৰিকভাৰী ভাই মই যেতিয়া আজি লেগ মাৰি উঠো না মই আকৌ মানে এনেই মোৰ এতিয়া লেগ ৰিকভাৰ হওঁতে তিনদিন লাগে ন তেতিয়া মই তোৰ দুদিনতে আকৌ মানে একদি দিন পাৰ কৰি আকৌ লেগ মাৰা এইটো হৈ যাওঁ কাৰণ মানে এক্সেছ এক্সেছ খাওঁ ন।
তোৰ লেগ ৰিকভাৰ হত যে তিনি দিন লাগে ত কেনে গম পাওঁ? অ হেতু
এইটো তই মানে চা তই কি কৰিবি কি জি, কিবা এটা মুভমেণ্টতো শ্লোৱ ফিল হব বা তই শ্লো হৈ যাবি। বা‌ ভৰিতো পুটোককে গৰম উ সি যাব?
অ।
তেতিয়া গম পাবি তোৰ বডীটো ৰিকভাৰ ভৰিটো ৰিকভাৰ হোৱা নাই আৰু এনেও তোৰ লেগক ৰিকভাৰ হতে এভৰেজ তিনি দিন লাগে চেভেন্টি টু আৱাৰ আৰু।
আচ্ছা।
বাকী চেষ্টৰ ফৰ্টি এইট আৱাৰ বেকৰৰ ফৰ্টি এইট আৱাৰ।
বাকী মানে বাকী মাচলবোৰ ফৰ্টি এইট।
উম।
কিহৰ টুৱেণ্টি ফৰ? আচ্ছা। এই সৰু মাচলটোৰ হেৰি হওতে ইমান টাইম লাগে না?
হা হা।
এই সৰু মাছলটোৰ হেৰি হওতে ইমান টাইম লাগে না?
সবি বে
এতিয়াবা সিহঁত কেইটাত বা ওলাই ফোনে কাৰ নাই?
নিচদৌ কৈছে এ মাত্ৰ আহিম বুলি।
আচ্ছা।
উম। ৰ ফৌৰটি চিক্স ফট। ফৰটি চেভেন, ফৰটি আইক, ফৰটি নাইন, ফিফটি, ফিফটি ৱান, ফিফটি টু লাষ্ট টু মিনিট কাউন্ত কৰো হা?
কাউণ্টিংত গুছি গলি নেকি এ,
আৰু কি কয় ফিফটি চেভেন, এইত নাইন,
আবেলি কোনফালে যাবি সেইটো ক?
আবেলি, ক'ত যাম?
উম। ক'ত যাম,
মোৰ ইয়াত যদি একো কাম নাই বাই চানস বোলে মায়ে কিবা কাম চাম দি দিয়ে,
সেইটো হয়।
তেতিয়া কম আৰু তেতিয়ায়ে কম চাডেন বনাম। যি প্লেন বনাম চাডেন বনাম।
আমাৰ চব চাডেনে বনি আছে এইদিন।
উম
কাম নাথাকিলে কত যাবি।
হা।
কাম নাথাকিলে কোনফালে যাবি ওলাই?
কাম নাথাকিলে এ হ'ব দে কিবা এটা চাওঁ আৰু। মই চাও আজি মই দৌৰিবলৈও গৈ। যি আমক পাৰোগে।
দৌৰিব যাবি নে কিবা আজি?
অ। কালি লেগ আছে ন পাহৰি গৈছোঁ।
অ মই যে মৰ্দান। ফিলদত দৌৰিব যাও নেকি?
অ ৰাত। কুৰ, তিপু ইহঁত চব আহে না?
যজু, অংকুৰ আৰু কোন?
টিকু, টিকু
মই যিটো ভাবি আছো সেইটো।
টিকু সৌৰভ-সৌৰভ। অ' অ'।
দীপু শুনিছোঁ বে
ধেইত
ধেৎতেৰি।
মই মই যিটো ভাবি আছোঁ। সেইটোয়ে নে বুলি?
অ' দে। জিমলৈ আহ আৰু।
উম-উম, দে হ'ব দে। হ'ব দে। ইহঁতে আহি লওক ৰহ তাৰ পিছতে যাও একেলগে। তোক ফোন কৰি দিম, উম দে।